হেল্ল'।
শুনিছা।
শুনিছো, শুনিছো তুমি শুনিছা নে নাই।
শুনি আছোঁ, শুনি আছোঁ।
কি কৰি আছা?
কি কৰি আছা মানে মই তোমাৰ ভাত বনাই আছোঁ আৰু ভাতটো হৈ আছে তোমাৰ এতিয়া চব্জিটো বনাই আছেঁ।
অ', অ', মই আকৌ এই বিচনাত পৰি আছো জিমলৈ গৈছিলো জিমৰ পৰা আহি এতিয়া বিচনাতে পৰি আছো ভাগৰ লাগিছে।
পানী লগা ভাল হৈছে নে নাই।
পানী লগা ভাল হৈছে আগতকে কাহটোহে ভাল হোৱা নাই।
কিবা কাহ হ'লগে নেকি আকৌ।
এ, কাহ হৈ আছে নহয়। মানে কি হ'ল দেই এই ভিক্স মটন খাই দিলো তোমাৰ পৰহি অলপ কাহ হৈছিলে।
তাৰপিছত
তাৰপিছত কোৱা তাৰ পিছতে দহ টকাৰ ভিক্স মটন কিনি আনিছিলো তোমাৰ এটা, এটাকে খাই আছিলো। কালি দিনটো কাহটো দবি থাকিলে মানে।
অ'।
তাৰপিছতে আজি কফ ওলাই গৈছে নহয় পুৰা বহুত কাহ আহিছে পানী খালেই কাহ আহে।
অ'।
মানে চেচাটো লাগিলেই কাহ অহা হৈছে আৰু ডিঙিত
তাকে
সেয়াই বাকী তোমাৰ পেকিং কৰি হ'ল নাই ঘৰলে
নাই একো কৰাই নাই।
উম, চিলিণ্ডাৰ, টিলিণ্ডাৰ লৈ আহিবা নেকি।
চব নিব লাগিব ইয়াত একোৱে থৈ যাব নোৱাৰো।
কেনেকে কি ব্যৱস্থা কৰিবা এতিয়া।
এতিয়া মই তোমাৰ প্ৰায়খিনি বস্তু কাৰ্টুনত ভৰাইছোঁ।
অ'।
তাৰপিছত বেগ, চেক আছে তেনেকৈ।
অ'।
সেই বাছত লৈ যাম আৰু।
অ', অ', বাছে চাগে এক্সট্ৰা ভাড়া এটা লৈ আৰু চাগে ন
অ, এই মানুহৰ চিতৰ সমানে ভাল হ'ব।
অ, এ, ল'বই আৰু দিয়া তোমাৰ আকৌ ছমাহলৈ আহিবা নহয় ক'ত থৈ গুচি আহিব পাৰিবা।
অ, বিছনাখিনি থৈ যাম গমাই নাই বিছনা আলনা টেবুল থৈ যাম।
অ'।
এই ইয়াতে থাকিব মই যিগৰ মমানত থাকোঁ সেইগৰ মমানতে থাকিব।
বাকী কি এসহাঁতক এতিয়া বস্তু খিনি থোৱা ভাড়া দিব লাগিব নেকি?
নালাগে, নালাগে এ মোৰ এই আগৰ মানু মানেবাৰে নিজৰ মানুহ নিচনা হৈ গলগৈ আৰু।
অ', অ', এ সেইটো হৈয়ে যায় আৰু মানে বহুত দিনীয়াকে এতিয়া দুই তিনি বছৰ থকা তেতিয়া চিনাকি, তিনকি হৈ পেলাই হৈয়ে যায় তেনেকে সম্পৰ্ক এটা গৰিলে। অ, খে ফল বন নিকি?
ইফালৰ গুৱাহাটীয়া মানুহৰ নিচিনা নহয় আমাৰ সেইফালৰ মানুহৰ নিচিনা সেইফালৰ মানুহে।
অ, তেন্তে ভালেই।
আহোম মানহ
অ', অ'।
তাকে।
এই তেনেকুৱা ব্যৱসায় এটা কৰি ল'ব পাৰিলেই হৈ যায় আৰু ন লাইফত। গুৱাহাটীৰ নিচিনা জেগা এটাত
আজৰি আৰু তুমি ধৰি লোৱা ইয়াত জেগা এডোখৰ এতিয়া তোমাৰ ধৰি লোৱা ইয়াত মাটি এডোখৰ কিনিলা দাম বহুত যেনিবা তাই তুমি পঞ্চাছ লাখ টকা ইমান যাব তোমাৰ মানে ঘৰটো বনাও নি নে আৰু মাটিডোখৰ কিনো নে।
উম।
পঞ্চাছ লাখটকীয়া মাটিডোখৰটো বন ন যাব যেনিবা তাৰ ত্ৰিছ লাখ লা ত্ৰিছ লাখান টকা আৰু বিশছ লাখ। ইমান টকা তমাৰাটিডোখৰত বহুত কম এডোৰ জেগা পাবা মানে। আমাৰাবিলাকৰ ঘৰত সাধাৰণতে যেনেকৈ চোতালখন থাকে সিমানকণমান জেগা পাবা। তাৰপিছত তোমাৰ সেই জেগাখনত তোমাৰ ঘৰটো দুমহলীয়া, তিনিমহলীয়াকে ঢালিলে তোমাৰ তাত যাব ত্ৰিশ লাখ মান টকা গোটেই কামখিনি সম্পূৰ্ণ হৈ যাব ত্ৰিছ লাখমানান টকা। তাৰপিছত তাত যেনিবা তাৰমাৰ তিনি মহলীয়াকে হেৰি কৰিলে এটা মহলত যেনিবা তাৰ দহটাকে ঘৰ থাকিলে।
অ'।
দহটাকৈ ঘৰত থিল তমি তিনি মূল ত্ৰিছটা ঘ ত্ৰিছটা ঘ তমি মে পাঁ হাজাৰকও ধৰা এক কেবাৰে ক'ম পাঁচ হাজাৰ তেনেকুৱা ঘৰততো পাঁচ হাজাৰ টকাত পোৱাটোতো অসম্ভৱে। বহুত কমকে পায় মানে নাই পায়েই তেনেকুৱা মানে কিন্তু অ, পাঁচ হাৰ তোমাৰ তলত মহলটোতে দেখোন তোমাৰ দহটা হেৰিয়ত পঞ্চাছ হাজাৰ টকা ওপৰত দ্বিতীয়টোত তোমাৰ আহ পঞ্চাছ হাজাৰটকা আকৌ ততিয়টো পঞ্চাছ হাজাৰ টকা মাহাহে দেৰ লাখ টকা।
উম, আৰু হেৰি নহয় এইটো কি বুলি কয় গুৱাহাটীৰ নিচিনা জেগাতো তোমাৰ পানী কাপোৰ এখন দি পেলাই যদি ভালকে তৰি দিয়ে তেতিয়া তাতো মানুহ পাই যাব।
হ, এ তুমি এ ইয়াত এনেকুৱা, এনেকুৱা ঘৰ পাই যাবা ল'ৰা-ছোৱালী বহুত ভাল, ভাল ল'ৰা-ছোৱালী থাকে। ঘৰ নোপাই পেলাই কেনেকুৱা জানে নাই এনেকে হহ পোৱাল দিয়া বাঁহৰ বে তেনেকুৱা সেই ঘৰতো থাকে।
অ, গম পাইছো এ নকবা মানুহ দিনক দিনা বাঢ়ি আহিছে পৃথিৱীত গুৱাহাটী গলেই তাৰ অপমাণ
আৰু ইয়াত তোমাৰ মই ভাবিলো তুমি যদি ইয়াত ল'ৰাবিলাকক মানে তোমাৰ ধৰি লোৱা তুমি ঘৰটো ভাড়া লাগিলে ৰুমটো অকণমানেই হওক লাগিলে দুটা মানুহ লাইক ঘূৰি ফুৰিই নোৱাৰক সোমাই তেনেকুৱা ৰুমেই হওক কথা নাই লাগিলে তুমি গোটেই স্বাধীনতা দি এতিয়া মানে ল'ৰা-ছোৱালী কোনোবা, কোনোবা আহিব পাৰে যোন আহে আহিব পাৰে যি খাওঁক খাব পাৰে। তেতিয়াই মন যায় গান লগাব পৰা তেতিয় মন যায় মানে ত খানা, চানা খাব পা-প্টি-চাৰ্টি কৰিব পা তেনেকুৱা যে তুমি স্বাধীনতটো দি দিয়া।
অ'।
তোমাৰ বিশ হাজাৰ টকা ক'লেও তোমাৰ থাকিব এটা ৰুমত।
এনেকুৱাহে নেকি।
এনে এ, বিচাৰি পাই নাপায়। পইচা থাকে তেনেকুৱা ঘৰ নোপায় কি কৰিবা উপায় নাই মানে।
এনেই, এনেই তোমালোকৰো হেৰি আছে নাই ৰেষ্ট্ৰিকশ্যন আছে নাই।
আমাৰ ইয়াত একোৱেই নাই খালি গালিটো শুনো আৰু ৰা ৰাতি দুটা, তিটাত গাল শু কেতিাবা শু উঠি শু
আহ ঠিকে আছে ঠিকে আছে, ঠিকে আছে ভালেই মই আকৌ মোৰ আকৌ এইটো অভিজ্ঞতা নহ'লে মই ঘৰতে থাকি পঢ়িলোঁ যে।
অ'।
সেইকাৰণে এইটো অভিজ্ঞতা মই নাপালোঁ। এ, এম এড পাম বুলি আশা কৰিছো আৰু কি হয়
তাকে। এইটো অভিজ্ঞতাটো লাগে। কিন্তু মুহে বেছি স্বাধীনতাটো পাই গ'লেও বেয়া। আমিও অকণমান বেছি স্বাধীনতা পাই বেয়া হৈ গ'ল কিন্তো অনুভৱ টো হৈছে।
এ, নাই তোমালোক তথাপিও ঠিকে আছা। যিমানকণ হ'ব লাগে সেইকণ বাদ দিয়া। কিন্তু এনেই মই আমাৰ এতিয়া সম্পৰ্ক ল'ৰাটাক বিখিছো নহয় তাৰ বেয়া হৈ গৈছে অৱস্থা, সি গুৱাহাটীত থাকে।
এ, তোমাৰ মানে যি নহওক এটা বস্তু এটা স্বাধীনতা থাকিলেও মানে অকণমান শা খন থাকিব লাগে আৰু মই যিঘৰ মানুহৰ আছো সেইঘৰ মোৰ ঘৰৰ মানুহৰ নিচিনা। এতিয়া ধৰি লোৱা মই ৰাতি অকণমান খানা চানা খালেও, চিঞ বাহৰ কৰিলেও, মোৰ বেয়া লাগিব মানে যিনক নিজৰ ঘৰৰ মানুহৰ নিচিনা। বা মই পটটকে কোনোবা বেয়া ল'ৰা এটা বা ছোৱালী এজনী আনি বুলো মানে পটককে ভাবিব লাগে কাৰণ দিনৰ ঘৰৰ মানুহৰ নিচিনাই না, ঘৰলৈ নিয়া তেনেকুৱাই হৈ যায় যে কথাটো।
অ' সেইটোয়ে মানে তোমাৰ, হেয়া মানে কি আৰু এ, আপোনে যায় না?
সেইটোৱে নিজে বেয়া লাগে, মানে তোমাৰ তুমি কি বুলি নো কবানো কোন বুলি নো ক'বানো।
উম, উম।। এ, ভালেই দিয়া ঠিকেই আছে। আৰু তেনেকে মিলি থাকিব পৰাটোহে মানে আ আচল কথা গম পাইছে নাই? নতুন জেগা এখনত গৈ
সেইটোৱে। তোমাৰ ইয়াত তোমাৰ এনেকুৱা এনেকুৱা ঘৰৰ মালিক আছে ধৰি লোৱা তোমাৰ এ, মানুহক মানুহ বুলিয়ে নাভাবে, সিহঁত তাত ভাড়া থকা ল'ৰা ছোৱালী কেইটাক মানুহ বুলিয়ে নাভাবে অকল পইচাটো ল'বলৈ আহিব, দম দিব পইচা ল'ব, কিবা ল'ব তেনেকুৱা বহুত আছে, মোৰ লগৰে পাইছে মানে। মই তেনেকুৱানা মোক ভাত খাবলৈ মাতে।
অ' সেইটোৱে, বাকী এনে কিমান আছা এই মালিকৰ ঘৰত কিমানজন আছা তোমালোক?
আমাৰ ইয়াত তোমাৰ থাকিব পাৰে এটা দুটা তিনি চাৰি পাঁচ পাঁচটা থাকিব পাৰে।
অ', অ'।
তাৰমানে এপাক ঘৰে তোমালৰ ঘৰটোৱে যেনিবা, তোমালোকৰ ঘৰ আগফালৰ চোতালখনত যেনিবা এনেকৈ তুমি পাচ টা ঘৰ বনাই থৈছা আৰু এটা এটাকে ৰুমকে।
অ'।
তেনেকুৱাই। তাতে আকৌ আহি থাকে না মাহে তিৰিছ হাজাৰ।
অ' চহেজাৰকে লৈ ন'?
অ' নহয় তোমাৰ ছয়হেজাৰকৈ মানে হেৰি এটা ৰুমৰ মানে তোমাৰ ধৰি লোৱা এনেকে তিনটা আছে অকলে অকলে থাকিব পাৰি, আৰু এটা আছে দুটা থাকিব পাৰি। সেইটোত অকণমান দামটো বেছি হয়, মানে সেই দুটাত যিটো থাকিব পাৰে, হাঁ?
দুটাত থকাটো? আচ্ছা অ'। এ, ঠিকে আছে দিয়া, মই আকৌ হেৰি এম এটো তোমাৰ তেজপুৰত কৰোঁ বুলি ভাবিছোঁ, তেজপুৰ ইউনিভাৰ্চিটি বুলি ভাবি থৈছোঁ আৰু। মানে কি কৰিম মই তোমাৰ বি এডটো মই ফৰ্মেলকে পঢ়িম ন', তেজপুৰত সেইটো সুবিধা আছে। আৰু তোমাৰ আৰু তোমাৰ বি এডটো কৰি থাকোতে ডিচেটেঞ্চত মানে এম এটো লৈ ল'ম আৰু। তেতিয়া কৰিব পাৰিম কিন্তু মানে আমাৰ ইয়াত বেলেগ কলেজত সেইটো নাই, মানে তোমাৰ বি এড কৰি থাকোঁতে তোমাৰ এম এটো ল'ব পৰা সুবিধা নাই আৰু বি এড টো চবতে নাপায় যে।
ন'?
এই তেনেকুৱা আৰু বি এডটোতো ডিচষ্টেঞ্চত কৰিবই নোৱাৰি। বি এ নহয় বি এড। টো মানে ডিচষ্টেঞ্চততো কৰিবই নোৱাৰি।
তোমাৰ বি এডটো কাম কি আহে পিছলৈ মানে তোমাৰ ধৰি লোৱা কিহত সহায় কৰে সেইটোৱে?
মানে তোমাৰ বি এডতো এনেকুৱা যেনিবা তুমি যেনিবা বি এ পাছ কৰা পিছত তুমি ডি এল এড কৰিলা নহয় তেতিয়া তুমি মানে এ, এল পি স্কুল আৰু এম ই স্কুলৰ কাৰণে তুমি যোগ্য হ'বা আৰু টেট্ পাছ কৰাৰ পিছত মানে তুমি এল পি আৰু এম আমি মাষ্টৰ হ'ব পাৰা শিক্ষক আৰু তুমি যদি বি এডটো কোৱা বি এডটো মানে বি এডতো তাতকে একশাপ ওপৰ মানে তেতিয়া তুমি হায়াৰ ছেকেণ্ডাৰী হায়াৰ লেভেলত পাব পাৰ মানে সুবিধাটো।
তাকে তাকে।
কিন্তু এনেকুৱাও নহয় যে বি এডটো কমপ্লিট কৰিলেই চাকৰি পাম। বি এড কমপ্লিট কৰাৰ পিছত আকৌ টেট হ'ব। তাৰপিছত তোমাৰ টেটতহে মেৰিট লিষ্ট ওলাব যে পাম নে নাপামেই নে। আৰ্টচত সেইটোৱে বেয়া হ'ল লাইন লাইন ডাইৰেক্ট নাপায় তেনেকে আৰু শিক্ষকৰতাৰ কাৰণে ধেৰ পঢ়িব লাগে ধেৰ পঢ়িব লাগে।
অ', আৰু এইটোতে মাজতেতে শুনিছিলো কিবা ডি এল এড যে সেইটো কি বস্তু হয়।
অ', ডি এল এডটো এইটোৱে যে ডি এল এডটো এল পি স্কুলৰ কাৰণে সেইটো তোমাৰ বি এডতকে এখাপ তলৰ।
অ', এ খাপ তলৰ এ তোমাৰ মানে ধৰি লোৱা বি এডটো কৰিলে ধৰি লোৱাক তুমি হায়াৰ ছেকেণ্ডেৰী তেনেকুৱা হয় আৰু।
অ', বি এডটো কৰিলে হায়াৰ ছেকেণ্ডাৰীত পাই যাবা কিন্তু ডি এল এডটো কৰিলে এল পি স্কুল এমিই স্কুল। স্কুলত পাব পাৰা আৰু।
তাৰ পি এইচ ডি কৰিলে
পি এইচ ডি কৰিলে প্ৰফেচাৰ পি এইচ ডিটোতো আৰু দীঘ হ'ল। পি এইচ ডিত তোমাৰ তোমাৰ বি এড এম এ লাগিব তাৰপা বি এড তাৰপা পি এইচ ডি।
তাকে।
এ ধেৰ আৰু পি এইচ ডিত যে আৰু প্ৰফেচৰ কাৰণে নেট চেল্ট এইবোৰ চ'ব কমপ্লিট লাগিব ন।
উম।
এ ঢেৰ কষ্ট ঢেৰ পঢ়িব লাগে পঢ়ি পঢ়ি পঢ়ি পঢ়ি চাকৰিতোত তাকো পাবাই নে নাপাবাই নে একো নিশ্চয়তা নাথাকেই নহয়। কেনেবাকে বোলে অ' সেইটোৱেয়ে কেনেবাকে বোলে সেই পঢ়ি পঢ়ি সেইফালে ত্ৰিশ বছৰ হ'ল সেফালে চাকৰিও নাপালা।
অ'।
চেছ আৰু আৰু তেতিয়া।
তাকে।
এই আৰ্টছত ল'লে সেইটোৱে প্ৰব্লেম অ'।
এ তোমাৰ এ কিন্তু এটা কথা কি জানা নাই তোমাৰ এ পঢ়া শুনাই চব নহয়, মই ভাবো জানানে পঢ়া শুনাই চব নহয়। বহুত দিশ আছে যাবলৈ গ'ম পাইছ নে আমাৰ মানুহে পঢ়া শুনাৰ পিছত বেছি দৌৰে যে সেইকাৰণে কোনো ক'তো উন্নতিটো বিচাৰি নাপায়। কিন্তু তুমি চাবা বাহিৰৰ দেশৰ কোনোবাই গান গাই ভাল পায় তাক গানৰ দিশতে পঠিয়াই দিব সৰু পৰা কোনোবাই সাঁতুৰি ভাল পায় তাক বনাবই তাক মানে এটা আৰু সৰুৰ পৰাই। কিন্তু আমাক কি পঢ়িব লাগিবই। এতিয়া যদি তুমি পঢ়াও বাদ দিয়া। তোমাৰ কাইলে মানুহে আগত ওলাবলৈ লাজ লাগিব কি কাৰণে যে মানুহতে সুধিব তুমি কি পঢ়ি আছা তুমি কি পছে তুমি উত্তৰতো দিব নোৱাৰে।
হয়, হয়, হয় একদম ঠিক কথা কৈছা। এ আমাৰ মানে মানসিক কতাতোৱে তেনেকুৱা হৈ গ'ল গম পাইছা নাই সৰু পৰাই ল'ৰা ছোৱালী মানে কি চোৱা ম
চলি আহিছে জতুৱা ঠাচৰ নিচিনা যে পঢ়িলে শুনিলেহে এটা ভাল ল'ৰা হয়। কিন্তু যে বেলেগ আৰু বহুত দিশ আছে সেইটো নহয়।
মই তোমাক উদাহৰণ এটা দিছোঁ চোৱা তোমাৰ যিমান ল'ৰা ছোৱালী দেখিবা চবকে স্কুললৈ পঠিয়াবই কিন্তু চবকে মিউজিক স্কুললৈ নপঠিয়াই কিন্তু বচা বচা কেইটামানকহে মাক বাপেকে মিউজিক স্কুললৈ পঠিয়াব হয় নহয় বাৰু কোৱা? বা খেলিব লাগে, খেল খেলা ধূলাৰ ওলাই যাবলৈতো চব চব ল'ৰা ছোৱালীকে নিদিয়ে সেই কেটেমানকে তোমাৰ মাক বাপেকে মানে পাৰ্মিশন দিব যে যা ভাই খেলগে বুলি।
আৰু যিকেইটাই পায় মানে তাৰে ভিতৰত কাৰণ এশটাৰ ভিতৰত চেষ্টা কৰিলে দহ তাইহে পাব নুবদাইতো নাপায়েই আৰু যিকেইটাই নাপায় সেইকেইটাকে দেখি গোটেই সমাজখনেই সেই বুলি ভাবি পেলায়।
হয় হয় আৰু কথা এটা কিন্তু এই নবোদয় বিদ্যালয় যে। নবোদয় বিদ্যালয় সেইটো ক্ষেত্ৰত ভাল আকৌ, তাত তোমাৰ পঢ়োৱাতোৰ লগতে তোমাৰ খেলা, ধূলা, নাচ, গান চব শিকাই গম পাইছা নাই। চব সুবিধা আছে।
আৰু আৰু যে এখন আছে আমাৰ ঘৰৰ পৰা আগলে যে তোমাৰ যে এই শংকৰদেৱ বিদ্যা নিকেতন যে। খুব যে জনপ্ৰিয়।
এই গম পাইছোঁ সেইখন, সেইখন ভাল বুলিয়ে শুনিছোঁ। কিন্তু বহুত কাঢ়া বোলে বহুত বেছি কাঢ়া বোলে ল'ৰা ছোৱালীয়ে বোলে, পঢ়িবলে ভয় কৰে।
হৈ ওলাই আহিবা। তোমাৰ যদি ল'ৰা ছোৱালীও ভৱিষ্যতে যদি তাত পঢ়োৱা নাই তুমি মানে নিশ্চিন্ত হৈ থাকিব মানুহ হৈ ওলাই আহিব।
অ' গম পাইছোঁ আমাৰ এইকনৰ এই ল'ৰা এটাই পঢ়িছে নহয় অলৰাউডাৰ মানে সি।
মানে তোমাৰ পঢ়া শুনা বাদ দিওঁ তোমাৰ বেলেগ কাই দীক্ষিত হ'লেও সি মানুহে ওলাই আহিব।
অ' সেইটো গম পাইছোঁ। অ' ভালেই ভালেই তেনেকুৱা লাগেও তেনেক